হেল্ল' অহ
শুনিছা?
উম।
সেয়া তোমাৰ। কালি ভাওনা আছিলে যে উঠিছোহে মই।
অ, ভাওনা চোৱা নাম মই আছো ঘৰতে। গছৰ তলত বহি আছো, ইমান গৰম। নামাতিলাই তুমি।
বাৰু। ইস গোটেইখিনি লগ তুমি নাহিলাই।
তুমি মাতিব পাৰিলা হয়।
আই অ। মোৰ তাত নম্বৰ নাছিলে অ। মই এইটো নম্বৰ তোমাৰ বেলেগৰ পাই ললোঁ।
অ।
উম, ত নম্বৰ চম্বৰ চেঞ্জ কৰি দিলা
উম।
স্কুলৰ পিছৰ পৰা গোটেইখিনি লগৰ দেখোন লগ নোপোৱাই হ'লো। চবেই দেখোন নম্বৰ চেঞ্জ কৰি দিলে, আকৌ তোমাৰ আকৌ তাছত তাত এখন নপতাই হ'লা আও।
মানে আৰু
পগল
উ
কি কৰিবা? কি কৰিবা এতিয়া?
মই মানে পুৰা বিজনেছ কৰিম বুলি ভাবিছোঁ, তুমি?
মই তোমাৰ মেকআপৰ বিজনেচ কৰিম।
অ। হা?
ষ্টুডিঅ' এটা খুলিম বুলি ভাবিছো। তাতে তোমাৰ মেকআপ, ৰাখিম বিউটিচিয়ান ৰাখিম। হেয়াৰ ষ্টাইলিং আৰু পেডিকিউৰ, মেনিকিউৰ।
অ চাদৰ মেখেলা আৰু জিনছ্ টপ কুটা
উম আচ্ছা টপ চপো দিব চাগে
উম তপ চব ৰাখিম।
মই গলে ডিচকাউন্ট দিবা আৰু হাণ্ড্ৰেড পাৰ্চেণ্ট।
উম, দিম দিয়া। মাতটো শুনা নাছিলো উম হ'ব। খবৰ ভাল তোমাৰ?
এই আছো আৰু দিয়া তোমাৰ কৃপাতে। তুমি?
মইও আছো আৰু।
উম, বা ৰ'দ কেনেকুৱা দিছে বা।
কি ক'বা আৰু। ইমান গৰম অ থাকিব পাৰা নাই ঘৰত। অ।
মানে একদম কিবা লাগি গৈছে। মানে ইমান দিন, যোৱা বছৰ ইমান গৰম দিয়া নাছিলে এইবাৰ এইবছৰ যিমান গৰম দিছে।
এইবাৰ কি হ'ব হ'ব আৰু গৰম মানে ইমান
এ নকবা। আমাৰ গছৰ পাত-চাট পুৰা জ্বলি গৈছে।
উম।
ইমান গৰম দিছে আও। ভৰি থব নোৱাৰি। অমলেটে বনাই খাব পাৰি বাহিৰত।
উম আমিটো খাইয়ে আছো সেনকে।
সেনেকে খাইছা নেকি?
অ।
তাকে, বাকী ঘৰৰ খবৰ খাতি কেনেকুৱা?
উম, ভালেই। তোমালোকৰ?
আমাৰো ভালেই মানে আৰু মাৰ চুগাৰ আকৌ দে তাওৰতো জনাই আৰু বেমাৰ আমাৰ ঘৰত বেমাৰ বেমাৰকে যায় আৰু গোট গোটে বছৰটো
অহ।
উম। বাকী ক'লৈকো যোৱা নাই চামাৰ ভেকেচনত। ডক্তৰক দেখুৱাই নাই। অ ডক্তৰক দেখুৱাই নাই দেখাব লাগিব এতিয়া। ভাল ডক্টৰ পোৱাই নাই নহয়, যি কেইজন ডক্তৰক দেখাইছে তেওঁতো ঔষধ খাই আছে কিন্তু ভালেই পোৱা নাই যে এতিয়া ঢেকীয়াজুলিত। ঢেকীয়াজুলিত এজন আছে কিন্তু তেওঁৰ ওচৰত যাবলে মানে ভাল ইমান ভালকে দিটে ডিটেলছ্ খিনি নাই।
অ।
সেইটো কাৰণে যাব কৰা নাই এনে যদি নাম চাম ডিটেলচ্ বিলাক উলিয়াই লওঁ তেনেহলে যাম আৰু।
পিছত আৰু বেছি হ'বগে।
সেইটোয়েটো বেছি হোৱালে মানে তো কি আৰু এতিয়াতো বেছিয়ে হৈ আছে মানে বেঅ ক সময় থাকোতে নোচোৱালে যে এতিয়া কাৰণ এইটো কাৰণে মানে ইমান প্ৰব্লেম হৈ আছে এতিয়া।
উম।
উম চামাৰ ভিকেচনত ক'ত যাবা?
উম অৰুণাচল যাম বুলি ভাবিছো।
বা ঠেণ্ডা জাগা।
উম তুমিও যোৱা যদি ওলাবা।
মই তোমাৰ আকৌ টিপি যাম বুলিয়ে ভাবিছিলো।
অ-অ কাৰ লগত যাবা?
মোৰ দাদাকেইজনমান আছে, আকৌ বা আছে।
অ।
তুমি যাবা নিকি?
মই অৰুণাচলে যাম।
কেতিয়া যাবা?
পোন্ধৰ তাৰিখ মানে যাম আৰু।
বাআহ প্লেন বনিলে কোন কোন যাব?
মোৰ লগৰ কেইজনী।
অ লগৰ কেইজন আগৰ স্কুলৰ নে নতুন বনালা?
নতুন বনাইছো বাৰু স্কু- লৰ কেইজনী।
আচ্ছা এতিয়া তুমি কি পঢ়ি আছা?
এতিয়া মই ইলেভেন।
ইলেভেন ন অ মই আকৌ তোমাৰ আই টি আই কৰিলো। মই তোমাৰ মই আই টি আই কৰিলো বোলো ইলেভেনটো নপঢ়িলো। ঢ়িলো আই টি আই কৰাৰ পিছতহে অ তোমাৰ ইলেভেন টুৱেলভ টো পঢ়িম
অহ'
ত আকৌ যদি মই কেলৈ থৈ দিওঁ, আকৌ সেইটো গেপ পৰি যাই যে
উম'
সেইটো কাৰণে দেতাই ক'লে, ফাৰ্ষ্ট তে আই, টি, আই টো কৰি ল। তাৰপিছত আৰু এছ ইলেভেন, টোৱেলভটো কৰিবি, উম' তুমি সোণ এতিয়া মানে, কিবা ক'বাত টিউচন লৈ আছানে?
টিউচন লোৱা নাই, ল'ম বুলি ভাবিছো আগষ্ট মাহৰ পৰা যাম।
আচ্ছা হেৰি, ক'ত লৈছা? নাই, মই তোমাৰ লগতে ল'ম বুলি ভাবিছো। মায়ে কৈছে তাইক সুধিবিচোন তাই ক'ত লৈছে তাইৰ লগত মানে মই, তুমি তোমাৰ
সেইটো নাজানো, সোধা নাই।
অ সুধিব লাগিব তেনেহলে, কালি জু দিঅত গৈছিলো বুইছা?
উম
হেল্লও। তোমাৰ মাতটো ভালকে আহাই নাই।
নেটৱৰ্ক নাই।
হেল্লও
অ কোৱা, কোৱা।
কিবা নেটৱৰকটো বেয়া নেকি?
নেটৱৰ্ক নাই, আমি জংঘলৰ মাজত থাকো না।
তাকেহে, ফাইভ জি নচলে?
হেল্ল।
ফাইভ জি নচলে তোমাৰ? শুনিছো।
অ, কোৱা।
হেল্ল। মই কৈছো ফাইভ জি নচলে তোমাৰ? হেল্লউ। তোমাৰ নেটৱৰ্কটো বহুত বেয়া, মাতে আহা নাই তোমাৰ। অলপমান ওলাই এ যোৱাচোন বাহিৰলে, তেতিয়া নেটটো যদি ভাল আহে। বুইছা।
গৈ আছো।
উম, উম। এতিয়া ভালকে আহিছে অলপ-চলপ।
উম।
নেটৱৰ্কটো ভালকে পোৱা নাছিলে নেকি? মই কৈছো ফাইভ জি নচলে নেকি তোমালোকৰ ফালে?
চলে বাৰু এতিয়া।
উম, আমাৰ ফালে আকৌ কেতিয়াবা কেতিয়াবা নচলেই, কেতিয়াবা কেতিয়াবা বন্ধ হৈ যায়।
অ' সেনেকুৱাই হৈ থাকে আৰু দা আমিন জংঘলৰ মাজত আছো, সোনাৰোপা অভয়াৰণ্য।
জংঘলৰ মাজত মানে ক'ত?
সোণাৰোৱা অভয়াৰণ্যত
আচ্ছা।
তাৰে মাজত আৰু।
উম, মোক নামাতিলাই আৰু থকাকে।
উম, আহিবা আকৌ কেতিয়াবা। এতিয়া গৰম বন্ধও পাইছা।
উম, গৰম বন্ধটো মই আমি জুনতে পালো, এক্জাম শেষ হল যে। তাৰপিছত আৰু জুন আৰু জুলাই দুটা মাহ পাইছো। এতিয়া জানো কি কৰো, গৰম বন্ধত ক'লৈ যাও? তাকে চিন্তা কৰ কৰি আছো চামাৰ ভেকেচনত। ভাল জেগাই নাই দেখোন। টিপি যাম বুলি ক'লেও আকৌ তাত বোলে গৰাখহনীয়া হৈছে।
অ, অৰুণাচলটো হৈছে।
তাকে এতিয়া ক'ত যাওঁ তাক তাকে ভাবি আছো ঘৰতো বহি থাকি গোটেই মাাতো ঘৰতে বহি থাকিম নে কবাৰ লগৰ লগো নাযায়।
আমা ঘৰতে আহিবা দিয়া।
উম, হ'ব তাত খেলা খেলা বস্তু আছে?
আমাৰ এইফালৰ পৰা দৈ মাৰা যাম।
অ, অ। ভাল লাগিব। বা কেনেকুৱা গৰম দিছে মোৰ ফেনৰ বত তাহেও কাম দিয়া নাই গৰম গৰম বতাহ আহি আছে।
বাকী এতিয়া কাপোৰ বিলাক ক' পা আনিবা তোমাৰ বিজনেছৰ?
কাপোৰ বিলাক ৰাঙাপাৰাৰ পৰা আনিম বুলি ভাবিছো। কথা পাতি আছিলো অ,
অ, আচ্ছা এনেকে কি আমি গলে নিদিব নিকি এনে কিনিব গলে?
হা।
আমি যদি ইনেই কিনিব যাওঁ কাপোৰ বিলাক তেনেক
খালি জেগাত আছো আও হেএ দিব
দিব ন আকৌ কিছুমানত মানে তোমাৰ দোকান হ'লেহে দিয়ে হ'লচেলত। হ'ল যদি তুমি যদি এনে কিনিব যোৱা দেন নিদিয়ে।
উম।
তাকে সকলো দিয়ে আমাৰ ফালে আকৌ তোমাৰ বেলেগ যাৰ দোকান আছে তাকহে দিব এনেই নিদিয়ে। এ বেকাৰ মানে বেকাৰ নহয় আৰু মানে তোমাৰ কাষ্টমাৰবিলাকক যোনবিলাকক পাৰ্চেনেলি লাগে সেইবিলাকক নিদিয়ে।
উম।
সেইটো কাৰণে দিগদাৰ হৈ যায় অলপ।
অহ।
ভাত পানী খালা?
উম খালো বাৰু।
কি বনালে?
আমাৰ বনাইছে দালি আৰু আলু চবজি। সেনেকে খালো আৰু তোমালোকৰ?
আমাৰ বনাইহে আছে এতিয়ালৈকে হোৱাই নাই ৰাতিপুৱা ভাত সাঁজ খালো পইতা ভাত আৰু তোমাৰ আলু পিটিকা।
অঁ।
এতিয়া আমাৰো আইত
ৰাতিপা উম ৰাতিপা পইতা ভাতৰ লগত। খালো আৰু এতিয়াহে খাইছো দালি ভাজি চব্জিৰ লগত।
আচ্ছা আমাৰ যানো কি বনাইছে গমেই নাপাওঁ এই হোপা খাই আকৌ ঔষধ খাব আছে। ছেই বেমাৰে নেৰা হৈছে লগ।
উম।
উম, বাকি মোক উম উম। ঠিক আছে দিয়া মোক গ'লে ক'বা তুমি।
অ আহিবা কৌ দেই আমাৰ ঘৰত
তুমিও আহিবা আকৌ
উম যাম দিয়া
উম উম ঠিক আছে দিয়া
উম